কি খবৰ এ মোৰো ভালেই দিয়ক কিনে কি কৰি আছে ঘৰতে নে নাই নাই মই, খাম আৰু আপুনি ভাত খালে।
নাই মই দুপৰীয়া খালো বাৰু দুপৰীয়া ভাতটো খালো। এতিয়া মানে, আপাৰ হেৰি আপোনাৰ জিকা ভাজিলে,
হয়।
বনালে আৰু আপোনাৰ মানে, কি কৈছে আপোনাৰ এই সৰু যে আপোনাৰ যে, পুঠি মাছটো যে
হয় হয়
টো বনালে আপোনাৰ আৰু কি কৈছে? আপোনাৰ গৰৈ মাছ আপোনাৰ মানে দু এজন বেপাৰী আহিছিলে ঘৰত ৰাতি এ এ এক কেজি গৰৈ মাছ আছিলে তেওঁ মানে যুইজ অ বস্তি দি থৈ গ'ল যে, তাৰে মানে মই তিনিজনী মানে কি হ'ল বহুত দিন খোৱা নাই। আৰু আজিকালি যেোন তেনেকুৱা পৰিৱেশতো উঠি, ঠি এ গৈছে এ গৰৈ মাছৰ ক মহত্বতটো উঠিয় গৈছে গতিকে গৰৈ মাছ আপোনাৰ কি কৰিলো গৰৈ মাছ আপোনাৰ জইত পুৰিলো পুৰি পেলাই মানে গৰৈ মাছৰ আপোনাৰ হেৰি খালো গৰৈ মাছো পুৰি পেলাই খালো।
অ গৰৈ মাছৰ পুৰ পিটিকাতটো কিন্তু বৰ ভাল লাগে দেই
হয় হয় ভাল লাগে ভাল লাগে জুইত পুৰি ল'ব আপুনি তাত কেঁচা পিয়াজ দিছিল। প আপোনাৰ তেল চেল অকমান দি পেলাই
হয় অ বহুত ভাল লাগে আপোনাৰ পইতা ভাতৰ লগত খালে বা নিশনি ভাতৰ লগত খালে বেছি ভাল লাগে হয়।
তাৰপিছত তাৰ পিছতো, আপোনাৰ মানে কি কৰিলো মই হেৰি আমাৰ ঘৰৰে তিঁয়হ আছিলে তিয়হৰ আমাৰ মানে, কৰো সেই গতিকে সেই তিয়হৰ তিয়হো মানে লৈ ললো।
হয়, অঁ ঘৰত ঘৰৰ তিয়হ ন।
ঘৰতে মানে আপোনাৰ চাৰি বিঘা মাটিত মানে তিয়হৰ মানে খেতি কৰো, মানুহ লগাই দিওঁ আৰু আমাক ঘৰত এতিয়া কওক কৰা় মানুহ নাই বাৰু ঠিক আছে দিয়ক মই
পাঁচ কেজিত আপোনাৰ কিমান পৰিব। দহ টকাকে কেজি নে?
দহ টকাকে নহয় আপোনাৰ মানে বিশ টকা। দিব দিয়ক আৰু মানে মই এনে চল্লিশ টকাকে বেছি আছো আমাৰ যিহেতু ঘৰৰ একদম অকণো আপোনাৰ ৰা ৰাসায়নিক পদ্ধতিৰে নহয় আপোনাৰ গোটেই এই জৈৱিক পদ্ধতি
কুমলীয়া হৈ আছে ন।
হয় হয় গোটেইখিনি জৈৱিক পদ্ধতিৰে কৰা খেতি হয়। গতিকে আপুনি আ' বিশ টকাকে দিব যাওক। কেজি। পাচ কেজি আপোনাৰ এ এশ টকা এটা দি দিব। হয়, হয়, মই আপোনাৰ হয় হয় আপোনালোকৰ ঘৰৰ কাষৰ মানে আমাৰ ইয়াতে মানে কাম কৰি আহে ন তেওঁৰ হাততে মই দি পঠিয়াম দিয়ক।
হয় হয় তেওঁৰ হাততে দি পথাব। বাকী ঘৰত সকলোৱে ভাল ন। হয় হয় মই ভাত খালো আৰু, আজি মানে ভাত মানে আপোনাৰ মাছ আছিলে। উম মাছে ভুলে বনাইছিলে।
হয়।
আপোনাৰ, দালি আছিলে। আপোনাৰ বগা সৰীয়হৰ চাটনি আছিলে।
হয় হয়।
তাৰ পিছত আচাৰ আছিলে। গাজৰৰ আচাৰটো যে, এ অ' তেনেকৈ খালোঁ আৰু পাপৰ।
হয়, অ' নাই নাই ঠিকে আছে। ভালেই ভালেই।
অ। এনেকে আচাৰ অকণ লাগেই মানে ভাত খালে নহলে ভোত জলকীয়া অতু। পুৰা।
হয় হয় হয় হয় হয় ভোতজলকীয়া আচলতে খাব লাগে ভোট জলকীয়া খালে আপোনাৰ কি হয় বিভিন্ন ধৰণৰ আপোনাৰ গেছৰ। পৰা আপোনাৰ পৰি। পোৱা যায় ভূত জলকীয়াটো আপোনাৰ এনেকুৱ বস্তু আপোনাৰ পেট কিন্তু আপোনাৰ মুখতহে জ্বলায়। কিন্তু আপোনাৰ পেটত গৈ। তাৰ মানে জ্বলা ভাৱটো আপোনাৰ নাইকিয়া হৈ যায় গৈ কমি যায় গৈ। হয় হয় হয় কোনো ধৰণৰ আপোনাৰ মানে অসুবিধা নহয় আৰু মানে জ্বলা বুলিবলে মানুহ। এতিয়া ভাবে কি জ্বলা খালে এতিয়া পেটৰ অসুখ হ'ব কিবা হ'ব। কিন্ত মানে আপোনাৰ ভূতজলকীয়াত। আপোনাৰ একো ক্ষতি নকৰে আপোনাৰ মুখতে আপোনাৰ জিভাতে যি জলাখন লাগিলে কিন্তু আপোনাৰ পেটত।
হয় সেইটোৱে হয় আপোনাৰ আ মাজতে চুলি সৰিছিলে বহুত আপোনাৰ এতিয়া ভাল। ছেনে।
চুলি সৰিছিলে মানে আপোনাৰ। চুলি সৰিছে মই বিভিন্ন ধৰণৰ আপোনাৰ মানে আজিকালি বিভিন্ন ধৰণৰ আপোনাৰ তেল চেল পোৱা যায় নহ। এয়া তেল চেল লগাই আছোঁ। কিন্তু আপোনাৰ মানে অকণো মানে আপোনাৰ পৰিত্ৰাণ পোৱা নাই তাৰ।
আপুনি হেৰি কৰিব আমলখিত তিনি চাৰিটামান ঠেতেলিয়াই। বুজিছে এৰাতি মূৰত। বান্ধি থব চোন পিছদিনাখন আপোনাৰ মূৰত চাব সৰু সৰুকে চুলি গজি আহিব গম পাইছে। নহলে কি কৰিব জানে হয় হয় আমলখু যে আমলখি চিনি। নহয় হয় নহ'লে। কি কৰিবা জানে ন অহৰহ দাইল পিহি যায় অহৰহ দাইল চিনি পাইছে।
অ পাইছোঁ পাইছোঁ।
অহৰৰ যে অৰহ দাইল পিহি তিনিবাৰকৈ যদি। আপুনি দিনে প্ৰলেপ দি থাকে। তেতিয়া আপুনি। এইয়া দিনে আপোনাৰ। সৰিয়হৰ তেলটো যে যোনটো আপোনাৰ খাটি সৰিয়হ। তেল আৰু তেলটো দি পেলাই আপুনি। অ হয় মূৰত খহি আপুনি ৰ'দত চাৰি ঘন্টামান আগৰ দৰে পলেপ দিলে চুলি সৰা কমে গম পাইছেনে।
হয়, হয়।
এনেদৰে আপুনি কৰি চাবচোন দছ-বাৰ দিন মান। কৰিলে মানে ভাল আৰু আপুনি ভাল ৰিজাল্ট পাব৷ কি হয় আপুনি মোক খবৰটো দিব গম পাইছে।
ঠিক আছে বাৰু, মই আপোনাৰ কৰি লো মই গোটেইখিনি কৰি পেলাই মই আপোনাক মই খবৰটো দিম বাৰু৷ এয়া-এয়া আপোনাৰ এতিয়াতোন আপোনাৰ কি হৈছে আপ আপোনাৰ মানে আমলখি পোৱাটো আপোনাৰ অকণমান মানে কঠিনে হৈ পৰিছে৷
অ হয় সেইটোৱে৷ হয় আমাৰ ঘৰত আমল খু গছ এজোপা আছে৷ আপুনি লৈ যাব, এই সৰিয়েই থাকে বুজিছে। মানুহে মানে আপোনাৰ শিলগুটি মাৰি মাৰি লৈ গৈয়ে থাকে, আহিব বোলো লৈ যাবহি বুজিছে হয়৷
ৰাখিব, মোৰ কাৰণে মই আপোনাক কিয়া- কিবা লাগিব নেকি।
এ নাই নাই নালাগে নালাগে, এনে গছৰ তলত সৰি থাকে সেয়া লয় চবে বুজ বুটলি
হয় ঠিক আছে যত ঠিক আছে৷ আপুনি অলপ এ মোক কাৰণে অলপ থৈ দিবচোন, মই আপোনাৰ সময় পালে মই সেইফালে গৈ থাকো মই বজাৰ কৰিব গৈ থাকো, মই যাই মই সোমাই পেলাই মই মানে লৈ আহিম মানে চুলি মানে ইমান সৰিছে বুজিছে নে। এতিয়া মানে কি হ'ব? এ এ এইকণ বয়সতে যদি ইমান যদি- চুলি যদি সৰি পেলাই যদি নাইকিয়া হয়, পিছলৈ আৰু কি হব মানে তাকে মানে চিন্তা হয় আৰু মানে৷ হয়-হয়৷ মো-মোৰ আপোনাৰ এতিয়া আপোনাৰ - আপোনাৰ -ঊনত্ৰিশ হৈ আছে৷
ঊনত্ৰিশ বয়সতে যদি আপোনাৰ এনেকুৱা হয়, তাৰ পাছলেতো আপোনাৰ আৰু বেলেগ বহুত অসুবিধা দেখা দিব৷ আৰু মানুহৰ চুলি খিনিয়ে- সৌন্দৰ্য্য ন। চুলিখিনি নহলেতো আপোনাৰ ন। মেনে কথাটো কবলৈ বেয়া যদিওটো আপোনাৰ এইটো ৰাইেট হয় দিয়ক চোন আৰু৷ হয় -হয় সেইটোৱে আৰু৷ তেও চাব আপুনি এইবোৰ ট্ৰাই কৰি চাব৷ বুজিছে এই কেমিকেল জাতীয় বস্তুবোৰ নলগাব, গম পাইছেনে?
হয় তাকে মানে বহুত লগালো। হয় কিবা কিছুমান মানে আপোনাৰ মানে আহে মানে মোবাইলতে আহে। মানে এইটো এইটো তেল ল লগালে মানে আপোনাৰ ভাল হয় কিবাখিনি মানে ম ঢেৰ মানে আহে। তাকে মানে দেখি পেলাই মই মানে আনো বস্তুটো আনো, চাৰি হাজাৰ-পাঁচ হাজাৰ তেনেকুৱাত। লয়, বুইছেনে এটা এটাত।
আপুনি আৰু এটা কাম কৰিব পাৰে কি কৰিব জানেনে? সদায় ৰাতিপুৱা তিল যে পঞ্চাশ গ্ৰাম কৈ খাব লাগে চুলি ক'লা হোৱাৰ উপৰিও দীঘল আৰু সুন্দৰ হয়, গম পাইছে? চুলি সৰা আৰু অকৱা অকালতে যে আপোনাৰ যে পকে পকাও বন্ধ হয়, গম পাইছে। অ ঘৰুৱা তুলিটো। নহ'লে কি কৰিব জানেনে তুলসী পাতৰ ৰস আৰু আমলখি থেতেলিয়াই পোন্ধৰ-বিশ মিনিট। সময় মূৰত খ কেইটা সময় মূৰত যে ঘঁহিলে ককালতে আপোনাৰ চুলি সৰা বন্ধ হয়।
হয় হয় হয় আৰ মই এটা কাম কৰিম আপোনা। অহা কালিলে আপোনাৰ মানে যিহেতু আপোনাৰ আমাৰ মানে মোৰ খেতি-বাতিৰ মানে অহাকালি মানে কি হ'ল ৰোৱনী কিজনী মানে নাহে। গতিকে অহা কালিয়ে মই মানে কাম খিনি কৰি। আৰু আপোনাৰ জেঠুকা লগালে কেনেকুৱ হয়?
এই জেঠুকা লগালেও আপোনাৰ বহুত ভাল। জেঠুকাত যদি আপুনি জবা ফুলৰ পাত কেটামান যদি মিছ কৰি তাত এটা কণী এটা ভাঙি যদি দি পেলাই লগাই আপোনাৰ চুলি ভাল হয় ইছ
আকৌ শুনিছো আকৌ শুনিছো আপোনাৰ মানে কি এলো বেৰা বুলি যে কয় যে।
অ এল'বেৰাটো ভাল দেই এল'বেৰাটো আপুনি এনেকে ৰু দি পেলাই আপুনি মিক্সিত মাৰি পেলাই মোৰ আৰু আপুনি কি কৰিব পায়ে জানে নে? কেহৰাজৰ পাত চিনি পায় নে? অ' হয়, কেহৰাজৰ পাত খুন্দি ৰসেৰে মূৰ ধুব লাগে। এ মুৰ ধুলে আপোনাৰ চুলি ভাল হয়, ষ্ট্ৰং হয়, চুলি-নখৰে আপোনাৰ বহুত ভাল। আপোনাৰ এইগাল কেমিকেল জাতীয় আপুনি চেম্পু ইউজ নকৰিব, গম পাইছে?
হয় - হয়, মই মানে আপোনাৰ কি- আপোনাৰ- এয়া এই আপোনাৰ দুট কা তিন টকা লয় যে আপোনাৰ পেকেটৰ যে চেম্পুবোৰ যে সেইবোৰ মানে আনি আনি মানে উ আৰু মূৰত মানে অ খানো আৰু সেইবোৰ মানে বহুত লগালো। সেইবোৰৰ পৰাও চাগে মোৰ চাগে চুলি চাগে গুৰিচ মানে অনিষ্ট হয় শুনিছো সেইবোৰত মানে বিভিন্ন ধৰণৰ কেমিকেল থাকে ন সেইবোৰে বোলে চুল বোৰে গুৰিবোৰ মানে অতি কৰি পেলাই মানে। হয় হয় হয় হয়।
হয় আপুনি কি কৰিব জানে!
হয়।
আপুনি ঘৰতে তেল বনাব পাৰি নহয় আপুনি জবা ফুল ল'ব! আপুনি ঘৰৰ মি ঠাতেল ল'ব। এটা নাৰিকল তেল ল ব, আপু নে আৰু মেঠি গুটি চিনি পায়নে? হয় মেঠ মেঠি গুটি লৈ আপুনি ভালকে উতলাব গম পাইছে, উতলাই পেলে তাৰ পৰা যোনটো তেল ওলাব আপুনি চেকেনি এখনৰে দি চাকি কিনে বটল এটাত আপুনি ঠাণ্ডা কৰি ভৰাই থৈ দিব, আপুনি সেইটো তেলৰ বাহিৰে বেলেগ তেল ইউজ নকৰিব। গম পাইছে?
হয় হয় হয়।
তেতিয়া সেইটো মানে কেমিকেল ফ্ৰীৰ তেল ন' আপোনাৰ মানে বহুত মানে ফল ভাল পোৱা যায়, আপুনি মোক তেতিয়া কব। হয়, আপুনি ট্ৰাই কৰি চাব পাৰে।
হয় হয়।
হয়।
তেতিয়া হ'লে মই মানে আপোনাৰ এই কাম খিনি কৰি চাব লাগি ব মানে এইখিনি সানি কৰি চাওক
অঁ চাব হয়- হয় আৰু এটা কাম কৰিব পাৰে আপুনি আমৰ বীজৰ যে সাহ দুটা যে আমৰ বীজৰ সাহ দুটা থে তেলিয়াই তাক এবাটি পানীত তিয়াই ৰাখি ৰস বাহিৰ হ'লে বুজিছা নে ৰসটো যে যেতিয়া বাহিৰ হয় ৰা খি থোৱাৰ পিছত সেই পানীৰে মূৰ ধুব লাগে, গম পাইছে।
অঁ।
অঁ তেতিয়াও মানে বহুত ভাল গম পাইছে। আৰু এইয়া আপুনি ৰঙা জবা চিনি পাই, ৰঙা জবাটো যে।
ৰঙা জবাতো হয় আমাৰ ঘৰতে আছে, গছ আছে।
হয় অ' তাৰ বোলো পাঁচ ছয়খন পাত খুন্দি মূৰত আধা ঘণ্টা প্ৰলেপ দিবচোন আপুনি। সেইটো বহুত ভাল উপকাৰী বস্তু গম পাইছ
হয়- হয়।
হয়।
তাকে এতিয়া হয়-হয়, তাকে এতিয়া কৰি চাব লাগিব আৰু।
অঁ কৰি চাব আপুনি বহুত ভাল ফল পাব গম পাইছে, হয়, আৰু আপুনি মানে বেচ চি বজাৰৰ বস্তু নাখাব, আজিকালি ইমান কেমিকেল বস্তু মানে ইটোত ভেজাল সিটোত ভেজাল আপোনাক চুলি সেইকাৰণে সৰে গম পাইছে
হয়, হয়, হয়
হয়। আপোনালোকৰ ঘৰতো এনেও ৰাস্তা কাষত। সৈতে হয় ন।
হয়, হয়, হয়
ধূলি বালি আহে।
হয়, হয়, নিশ্চয়, নিশ্চয়
হ'ব দিয়ক মই আপোনাক পছত ফোন মাৰিম।